অ' হেল্ল'।
হেল্ল'
হেল্ল' নমস্কাৰ। হয় হয়, আপোনাৰ লগত আহ এনে কথা পাতিব বিচাৰিছো আপুনি ফ্ৰী আছে নে?
আছোঁ আছোঁ জনাবও পাৰে, আপুনি কি জানিব বিচাৰিছে? ক'ব পাৰে, মই ব্যস্ত নহয়।
মই মই হয়। মই গাখীৰৰ বিষয়ে অলপ জানিবলৈ বিচাৰিছিলো, মানে গাখীৰৰ পৰা কি কি প্ৰস্তুত কৰা? হয়। কেনেকুৱা বস্তু বনোৱা হয়, সেনেকুৱাকে? আপুনি ক'ব পাৰিবনে অলপমান? হয় কওকচোন আনে গাখীৰৰ গাখীৰৰ পৰা কি কি বস্তু প্ৰস্তুত কৰা হয় এনে ক'বচোন।
গাখীৰৰ পৰা এনে আপোনাৰ বহুত বস্তু প্ৰস্তুত কৰা হয়। গাখীৰৰ পৰা
বহুতখিনিয়ে মানে প্ৰস্তুত কৰা হয় তাৰ মাজত মই যিখিনি জানো আাক মই কৈ আছো।
হয় হয় কওকচোন।
হয় দৈ বনাব পাৰি গাখীৰৰ মানে গৰম কৰি কুহুমীয়া কৰি মানে তাৰে পিছত আপোনাৰ অ
হয়।
গৰম কৰি মানে ছয় বা আঠ ঘণ্টামান থৈ দিলে মানে ঠাণ্ডা কৰি কিনে
হয় হয়।
তেতিয়া মানে আপোনাৰ দৈ তৈয়াৰ হয় আৰু।
হয় দৈ দৈটো এনেকুৱাকৈ প্ৰস্তুত কৰা হয় আৰু হয় হয়।
হয় তাৰ পৰা তাৰ পিছত পনিৰ বনাব পাৰি। গৰম গাখীৰত আপোনাৰ নেমু ৰস তাৰ পিছত গাখীৰতটো ফাটে নেমু ৰসটো দিয়া গাখীৰটো ফাটে। ফটাৰ পিছত আপুনি পানীৰে চেকিকিনে চেকেনাৰে চেকিকিনে।
হয় ফাটি যোৱাৰ পাছত চেকি লব লাগে আৰু।
ফাটি যোৱাৰ পিছত এখন মানে আপোনাৰ কটন এ সূতাৰ কাপোৰো আৰু।
কটন কাপোৰেৰে হয় হয়।
হয় চেকনিৰে চেকি কিনে ভালদৰে। তাৰপিছত আপোনাৰ মানে পনীৰটো প্ৰস্তুত তেনেকুৱা কৰি হয় আৰু। পনীৰৰ আহ তাৰ পৰা আপোনাৰ খিৰ।
ঘি তৈয়াৰ কৰা হয় হয় ঘি মাখন।
মাখন তৈয়াৰ কৰিব পাৰি আইচ হয়।
হয় হয়। তেনেকুৱা মই ঘি বনোৱাতটো জানো তাৰ মানে
ঘি বনাই কেনেকুৱা বনাই আপুনি কেনেকে? তুমি বনাই ঘিটো অলপ মোক
কৈ হয় হয় কৈ দি আছো অ ঘিটো প্ৰথমত ততে আমি গাখীৰটো যেনেকুৱাকৈ উতলাওঁ প্ৰথমতে আমি গাখীৰটো আহ খিৰোৱাৰ পাছত যে চেকাৰ পাছত আমি উত উতলাই লওঁ সেই উতলাই লোৱাৰ পাছত এ গাখীৰত প্ৰথমতে উতলাই থাকিব লাগে। তাৰ পাছত তাৰে পৰা সেই চামনিত চামনিৰ দৰে ওলাই নহয় সেই চামনি খান তাৰমানে জেইবাৰ পগোৱা হয় বা জেইবাৰ গৰম কৰা হয় তাৰমানে চামনি ওলাই সেই চামনি খিনি আমি থৈ দিব লাগে বা বাচনত ৰাখি থৈ দিব লাগে ৰাখি থৈ দিয়ে। সেই মাখন খিনিৰ পৰা তাৰমানে এতিয়া ৰাখি থৈ দিলো ৰাখি থৈ দিয়াৰ পাছত এদিন দুদিনকে ৰাখি হেতুৱে ইয়াৰ পিছত জমা হৈ থাকে নহয় জমা হয় মানে বহুত হৈ যায় হৈ গলে সেইখিনিৰ পৰা তাৰমানে অ ঘী তৈয়াৰ কৰা হয়। ঘী হেখিনী আৰু প্ৰস্তুত কৰিবলৈ আৰু আছে প্ৰচেছ। সনে চাম সেইখ চামনি খিনি ওলাই থৈ দিয়া খিনি আৰু এইখিনি এক্সট্ৰাকে আমি পগাব লাগে। পগাই থাকিব লাগে তাতে হয়। সেই ঘী খিনি বা চামনি খিনি আমি পগাই থাকিব লাগে সেই পগোৱাৰ পাছত চামনি খিনিৰ পৰা আমি হে গৰম কৰি কৰি কৰি তাৰে পৰা তেল তেল জাতীয় অলপ দ্ৰব্য ওলাব। হেই হেইখিনিয়ে হ'ব আৰু মা সেই ঘী সিখিনি এইখিনিয়ে তাৰে পৰাই আমি ঘী খিনি ওলাব পাৰোঁ আৰু তাৰপাছত আমি সেই ঘী খিনি আমি বহুত দিনলৈ ৰাখি থৈ দিব পাৰোঁ।
হয়।
এনেকুৱা। ক্ৰীম বনোৱা প্ৰচেছটো সেনেকুৱাইে কিন্তু অলপ বেলেগ বেলেগ হয়।
হয়, ক্ৰীমটো আপোনাৰ গাখীৰ আহ তাৰপিছত মানে যোনটো ক্ৰীম আৰু মই ক্ৰীমটোৰ বিষয়ে ইমান ভালকৈ নাজানোঁ। কিন্তু, আপুনি যেতিয়া ক'লে ঘী যেনেকে বনাই তাৰপিছত মাকোটোৰ তেনেকুৱাকৈয়ে বনাই চাগে গাখীৰৰ পৰা। দৈ মঠি
এনেকুৱা কৈয়। দৈ অ' দৈ দৈ মঠি লৈয় নেকি
তাৰপৰা মানে পানীখিনি আঁতৰালে আপোনাৰ মাখন পোৱা যায়।
হয়।
গাখীৰৰ পৰা আপোনাৰ চানা চানা যি বস্তুটো
হয়, হয়।
খানা বুলিও যে কয় গ'ম পায় নেকি আপুনি পনীৰৰ দৰে?
মিঠাই অ' হয়। হয়, এনেকুৱাকে প্ৰস্তুত কৰা হয়। পনীৰৰ প্ৰথমতে পনীৰৰ দৰে কিন্তু, তাৰে পৰা আমি বেলেগ বেলেগ মানে কিছুমান যে চেনী লগ লগাব তাৰে লগত আহ আমুল আমুল তাজা সেই পেকেট। তৰ চিপাই সেইবিলাক লগ কৰাই তাৰমানে কি কৰে বেলেগ বেলেগ বস্তু তৈয়াৰ কৰে আৰু হয় হয় হয় অ পাউডাৰটো হয়, সেনেকুৱাকে হয়,
হয় বা কালাকণ সন্দহ বনোৱা হয়।
অ হয় তাৰ পাছত আৰু ক্ষীৰ বনোৱা হয় ক্ষীৰ গাখীৰৰ ক্ষীৰ নে? হয় হয় চানো ন চাউলৰ লগত যে বনায়।
গাখীৰৰ চাউল চেনী দি লাহে লাহে গৰম গৰম কৰিব লাগে কৰিলে ক্ষীৰ প্ৰস্তুত হয়। ক্ষীৰ এনে আপোনাৰ অহ পূজা
হয় হয় হয় হয় তাত প্ৰসাদ হিচাপে কৰা হয়
হয় লাচচি বনাব জানেনে গাখীৰ
গাখীৰৰ লচ্ছিত টো খাই পাইছো কিন্তু ত মই পেকেটতটো খাই পাইছো এনে এনেকুৱা ঘৰুৱা টাইপ ঘৰুৱা বনোৱাত টো খাই পোৱা নাই এনে দেখিছোঁ মোবাইলত এনেকুৱা,
আৰু কিবা গাখীৰ লাচি আপোনাৰ মানে মই খাই পাইছোঁ মই বনাই পোৱা নাই বস্তুটো কেনেকৈ মানে বনাই কা আপোনাৰ গাখীৰ মানে দৈ দৈ আৰু আপোনাৰ চেনি দিয়ে দৈত নিমখ চেনি মিক্স কৰি কিনে মানে মানে এটা মিশ্ৰণ এটা তৈয়াৰ কৰে,
হয় হয়।
মানে সেইটো মানে লাচি খালে ভাল আৰু শৰীৰত মানে
ঠাণ্ডা বৰ থকা হয়।
হয় আৰু ৰাবৰী বনায় গাখীৰ গাখীৰৰ পৰা ৰাবৰী।
ৰাবৰী হয় ৰাব্ৰিটো মই ভালকে শুনা নাই শুনা নাই। শুনছো কিন্তু মই খাই পোৱা নাই সেইটো।
পগাই থাকে যে জুইত যেনেকৈ গৰম কৰে গাখীৰটো। লাহে লাহে পগাই থাকিলে মালাই মালাই তললৈ মানে এইটো আপোনাৰ মালাইৰ দৰে যে ওলাই।
অ ওলাই যায় তাৰমানানে।
হয় হয় পগাই থাকিলে যেতিয়া একদম আৰু- বহুত দিন বহুত টাইম পকাই থাকিব লাগে।
হয় নেকি হয়।
কম জুইত প পগাকাই থাকিলে। তেতিয়া মালাই তললৈ মানে সেই হৈ যায় তেতিয়া মানে আপোনাৰ এইটো ৰাবৰী। প্ৰস্তুত হয় আৰু। হোটেলবিলাকত পোৱা যায় ৰাবৰী গাখীৰৰে।
হয় হয় হয়। মইতো এনে ঘৰত পনীৰ পনিৰ আৰু এ গ মিঠাই এই গল্লা বুলি কৈছে। সেই সেই বেছিকে বনাও আৰু বনাই পাইছো হয় কিন্তু এইটো বেলেগ আৰু আৰু খীৰটো বনাই পাইছো বাকী এনে বনাই পোৱা নাই বাৰু। বাকী বিলাক খাই খাইও এনে দোকানত।
খোৱা যায় কিনি খোৱা যায়।
হয় দোকানৰতটো যিমান যে কলেও ভাল হয় নে? সেইকাৰণে ঘৰত বনালে অলপমান
সজ আপোনাৰ সহজ পদ্ধতি কেনেকৈ বনায় আপুনি?
মইতো আপুনি কোৱাৰ দৰে কিন্তু আমি টেঙা
এক লিটাৰ এক লিটাৰ বা হয়।
হয় টেঙাটো আমি
খিৰত আপুনি কিমানটামান নেমুটি মানে সুধিব লাগে কিমানমান মানে নেমুৰ ৰস দিব লাগে হয় দুই লিটাৰ গাখীৰ যদি পনীৰ বনোৱা হয়।
এটা দুটা দিলে হয়। এপাত দুটা দিলে হয় হয় হয় বা আমি কি কৰো এতিয়া যিহেতু এতিয়া বনাই ললো পনিৰ খিনি হয় নে? পনীৰখিনি বনোৱাৰ পাছত তাতে যে পানী ৰৈ থাকে, পানী থাকে নে? আাটি দিয়াৰ পাছত পনিৰ খিনি ওলোৱাৰ পাছত পানী থাকি যায়। সেই পানীখিনি শুনিছেনে আপুনি?
হয় শুনি আছোঁ।
হয় স সেই পানীখিনি তাৰে কি এটা বটলত আমি ভৰাই থৈ দিওঁ। ভৰাই থৈ দিয়া তাৰ পাছত মানে ষ্টৰ কৰি থৈ দিলো আৰু। ষ্টৰ কৰি থৈ দিয়াৰ পাছত সেইখিনি থাকি গ'ল থাকি যোৱাৰ পাছত সেই- পানী খিনি আকৌ আমি বেলেগ দিনা বনোৱাৰ কাৰণে আমি সেই পানীখিনি ব্যৱহাৰ কৰো সেই সেইখিনি পানী দিলে তাৰমানানে বেলেগ কাৰণ নেমু আঁকি দিয়াৰ দৰকাৰ নাই আৰু সেইটোয়ে।
গাখীৰ। টো মানে দুই লিটাৰ ধৰক হয় দুই লিটাৰ গাখীৰ ল'লে। তাতে দুটানে মোৰ চেপি দিলে ৰস
হয় হয়।
মানে প্ৰথম মানে গৰম গৰমত গৰম জুইত উতুলিব লাগিব। গাখীৰটো
হয় উতল উতলিব লাগিব উতলি থাকোতে তাৰামানে কি নেমু
নেমুৰ ৰসটো চেপি দিব লাগিব ন?
হয় হয় তেতিয়াহে তাৰ মানে ফাটি যোৱাত অলপমান
ফাতাৰ পিছত পনিৰ পনিৰ খিনি আৰু পানী খিনি মানে বেলেগ বেলেগ হয় তাৰপিছত
হয়। সেই পানী খিনিয়ে তাৰমানানে কি ৰাখি থৈ দিয়ে আৰু বনোৱাতছে ব্যৱহাৰ কৰিব পাৰি হয় আমি তাৰ মানে সেনেকোৱা কৰো আৰু
সূতাৰ কাপোৰে বা কটন কাপোৰেৰে চেকি পানীটো মানে মানে অ পনীৰখিনি আৰু পানীখিনি বেলেগ বেলেগ কৰি দিয়ে ন ইটো
হয় হয় হয়
তাৰপিছত আপোনাৰ মানে কিমান টাইম পিছত পনিৰটো মানে তৈয়াৰ হয়?
পনিৰটোত তাৰ মানে আতি থৈ দিয়াৰ পাছত আতি দিয়া হয় আতিত থোৱাৰ পাছত তাৰমানে অলপ টাইম মানে কিবা এটা গধুৰ বস্তু থৈ দিব পাৰি মানে পানী খিনি ওল ওলাই যোৱাৰ কাৰণে আৰু হয় পানী খিনি আতি যোৱাৰ পাছতে তাৰমানে কি হয় সেটো সেই বস্তুতটো ধুনীয়া হয় হয় অ দখৰা হৈ ওলাই আৰ।
দখৰা হয় নিজৰ মতে আপুনি নিজৰ মতে ত এইটো এ কৰি ল'ব পাৰে কাটি ল'ব পাৰে পনিৰটো
হয়।
আপোনাৰ পৰা কথাখিনি জানিব পাৰি মই মানে ভাল লাগিল মোৰ
উ
আশা কৰিছোঁ কেতিয়াবা আৰু লগ পাম
হয় ধন্যবাদ থাকিল। হয় ভাল লাগিল মোৰো ভাল লাগিল আৰু আৰু কল কৰিব পাৰে হয় দিয়ক ধন্যবাদ